অ' দাদা ভাল আছে নে আপুনি।
হা, ভাল আছে আপুনি কি কৰি আছে।
এ, খোৱা লগোৱা কৰিলো আৰু এতিয়া অলপমান জিৰণি লম। দুপৰীয়া আহাৰ কৰিলোঁ। অ' ভাল ভালেই আছো মই ক, ডাল, দালি দি খালো আৰু, তাৰপিছত কিবা এ ভৰ্তা বনাইছে চাৰকল পটল এনেকুৱা, এইবিলাক।
ভালে ভালে হল তেনেহলে তেনেহলে আজি অলপ খোৱা বস্তুবোৰৰ ওপৰত আলোচনা কৰোঁ। তেন্তে আপুনি যে খালে। যিটো চব্জি খালে সেইটো চব্জি কি বজাৰৰ পৰা লৈ আহিছে ইয়া নিজা,
দালিতো দালি যিটো আছে সেইটোতো বজাৰৰ পৰাই আনিছোঁ। বজাৰ পৰা আনিব লাগে এইটো আমাৰ কিবা লোক লোকেলত। এইটো উৎপন্ন নহয়। মাটিটো, মচুৰ ডালটো নহয় আৰু, যিবিলাক পটল যি আছে পটল নহয়, ‌ আমাৰ কাৰগল যিটো হয় সেইটো ঘৰৰে। আমাৰ ঘৰতে ৰুই দিছিলো। কাৰ কলটো।
কাম কৰিব। এইটো ইমান মাটিত নালাগে ঘৰৰ কাষতে চাৰিওফালে অল বাগী মাটিত। থাকে ন, সেইবিলাক ক্ষেত্ৰত। অলপ অলপকৈ উৎপাদন কৰিব পাৰে। আপুনি, খেতি কৰিব পাৰে। যেনেকুৱা ধৰি লওক অলপমান জলকিয়ে। জলকীয়া, অলপমান কেৰেলা অলপমান বেঙেনা,
হয়
এইবিলাক। তেন্তে অ' অ'। নিজে উৎপাদন কৰিলে এইটো আপুনি গোবৰ সাৰেৰে, এইটোত আছে নেকি খাৰ নিদিয়া কৈ। এইটো ভাল হয়। খাব খাবৰ কাৰণে ভাল হয়। চোৱাতো বেছি পায় ইয়াতে। অ' আপুনি এইটো বেমাৰৰ নহয় এইটো খালে।
অ' এ কিবা আজি। আজিৰ দিনটো ভালে দিছে। ভাল লাগি আছে গাটো ভাল লাগি আছে ৰাতিপুৱা, এ, টোপনি সোনকালে উঠিলোঁ। উঠিলে উঠি পেলাই, কিবা পানী খালো তাৰপিছত অলপমান, আহ' খোজ কাঢ়ো খোজ কাঢ়িলো খোজ কঢ়াৰ পিছত, তাৰপিছত খোৱা লগ কৰি পেলাই আহিলো আৰু কাম লৈ। আমাৰ যিটো কাম হয় ৰঙৰ কাম কৰোঁ আমাৰালোকে কওক।
পানীটো খা খালে সেইটো পানী কি ফিল্টাৰ কৰি খাই খাই থাকে নাই এনেই খাই থাকে।
উম। ফিল্টাৰ নহয় এইটো মটৰৰ পৰাই ওলাই পানীটো।
অ অ।
এইটো ভাল পানী ওলাই মটৰওৰত।
অ হয় হয় হ'লেও আপুনি ফিল্টাৰ না। থকাৰ কাৰণে আপুনি আৰু এটা কাম কৰিব পাৰে। এইটো আপুনি গৰম কৰি উতলাই খিনি খাব পাৰে।
অঁ, সেইটয়ে ভাল গৰমত গৰম কৰি খালে। অঁ, যিটো আমাৰ আইৰনতটো আছে। টো গুলি যাব আৰু কিবা পানীটো।
হ আপুনিতো গৰমৰ সিজন গৰম পানীটো খাব। হয় গৰম চিজনো গৰম পানী খাওঁ নাপায়। অসুবিতা লাগি থাকে সেইকাৰণে আপুনি কি গৰম কৰি খিনি। অলপ ৰাখি দিব অলপ সময়ৰ কাৰণে পিছত ঠাণ্ডা হ'ব তেতিয়াই খাব। সেইটোৱেই হব। সকলো বাৰীতে ফ্ৰিজ কিবা ফিল্টাৰ নাথাকে নাথাককাৰ কাৰণেও আপুনি গৰম কৰি খাব পাৰে।
অ।
তাৰপিছত আপুনি উ অ। অ।
ক'লে ক'ত মানে ভ্ৰমণ তমন কৰ প্ৰগ্ৰাম আছে নেকি আপোনাৰ।
ভ্ৰমণটো আচলতে কৰিব লাগে। এতিয়ালৈকে কোনো প্ৰগ্ৰেম কৰা নাই যাম বুলি ভাবিছোঁ।
ক'ত যাবা, কলৈ মানে ভাবি আছা?
অলপমান শ্বিলং লৈ যাব ইচ্ছা আছিল। শ্বিলঙত কেতিয়াও যোৱা নাই। এনেতো অৰুণাচলত গৈছ ছিলো গুৱাহাটীত গৈছো, ইফালে
তাতে মইয়ো যোৱা নাই শ্বিলংলৈ, মইয়ো ভাবি আছো যাম। কেতিয়াবা চাবলৈ চিনেমা, এনে ভিডিঅ'ত দেখ দেখা পাইছো, মোবাইলত দেখা পাইছো তাতে ৰাস্তা বিলাক একা বেঁকা কে কৈ বনোৱা আছে, প পাহাৰত উম মানে চাৰিওফালে পাহাৰটো কাটি পেলাই ৰাস্তা বনাইছে।
অঁ অঁ
অ দেখাত ধুনীয়া দৃশ্য বনাইছে তাতে।
অঁ
গৈছে আপুনি, এ এইবাবে মই যাব বিচাৰি আছো যাতে ঘৰ বিলাকৰ উম এনে দূৰত দূৰত এটা এটাকৈ ঘৰ বনাইছে পাহাৰত।
অঁ অঁ অঁ, তাত গ'লে হয় হয় তাত। গ'লে দেখিবও পাৰিম কেনেকুৱা কেনেকুৱা মানুহ। কি কি কৰি থাকে, কেনেকৈ সিহঁত তে বসবাস কৰি থাকে হয়, বসবাস বসবাস কৰি থাকে। তাত খেতি বাতি কৰাৰ কাৰণে মাটি চাই টি পায় না নাই যেনেকুৱা অৰুণাচলত খেতি কৰিবলৈ মাটি নাপায় তাত। পাহাৰ অঞ্চল হয় ন তাতে, সেইকাৰণে বাহিৰত পৰা যিটো যায়, আমাৰ অসমৰ পৰা যিটো খাদ্য যায়। খোৱা বস্তু চব্জি হ'ব পাৰে। চাউল হ'ব পাৰে, সেইবিলাকেই সিহঁতে খায়। এনে শ্বিলঙত কেনেকুৱা খেতি কৰা মাটি আছে নে নাই বেলেগেত অসমৰ পৰা যাই সেইটো খাই নাই নিজে খেতি কৰিব পাৰে সেইটো দেখব পাৰো। আ শ্বিলঙৰ মানুহ বিলাক কেনেকুৱা খাদ্য খাই থাকে সেইটোৱো চাব পাৰোঁ, দেখিব পাৰোঁ। আৰু শিকিবও পাৰোঁ আমালোকে ভ্ৰমণত গ'লে এইটোৱো শিকিব পাৰোঁ।
উম মানুহে কিদৰে বচবাচ কৰি আছে কেনেকৈ চলি আছে, কি খাদ্য খাইছে কিহৰ পৰা মানে প্ৰটিন পাম আমালোকে, কি হয় এ কেনেকুৱা খাদ্য খালে আমাৰ স্বাস্থ্য টো ভাল থাকিব।
হয় ভ্ৰমণৰ পৰা আমাৰ আমালোকে বহুত কিছু শিকিব পাৰোঁ। তাত গৈ কিনি আমালোকে শিকিব পাৰোঁ আমালোকে কেনেকৈ থাকো সিহঁতে কেনেকে থাকে? আমাৰলোকে কেনে কি খাদ্য খাই থাকোঁ কোনটো খাদ্য খাই থাকোঁ। টো কেনেকুৱা হয় খাদ্য খোৱাতে সিহঁতে কেনেকৈ খাই থাকে, হয় হয় হয় হয়, সেইটোৱে ত আপুনি কেতিয়াবা ক'ত গৈছিলে নেকি?
মই কিবা গৈছিলো গুৱাহাটীলৈ গৈছিলোঁ। তাতে তাতে ভাল লাগিছে মোৰ গুৱাহাটী গৈ পেলাই।
হয় হয় গুৱাহাটীতো চিটি হয়।
হয় আমাৰ যিটো কিবা কয় থাকোঁ আমালোকে এইটো তই সৰু এটা টাউন নহয় এইটো গাঁৱৰ নিচিনা ইয়াতে আৰু গুৱাহাটীত গৈছিলোঁ তাতে ওখ ওখ উম অট্টালিকা আছে। তাৰপিছত কিবা কয় গাড়ী কিবা ৰাস্তা ঘাট এইবিলাক সকলো মানে উন্নত মানৰে বনাইছে।
হয় হয় হয় গুৱাহাটীতো খেতি কৰবা মাতি টি নাই নাপায় সিহঁতে নাই। গুৱাহাটীত যে খাই খাদ্য পায় সেইবিলাক চব্জি হ'ব পাৰে চাউল হ'ব পাৰে, আটা হ'ব পাৰে এনেতে এইবিলাক বস্তু কৰ পৰা যায়?
সেইটো মানে কিবা কয় আমাৰ এই গাঁও অঞ্চলৰ পৰাই যায়। এইবিলাক বেংগলৰ বেংগলৰ পৰা আহে। আমাৰ অসমৰ পৰা যায় যিবিলাক গাঁৱলীয়া মানে খেতি বাতি কৰা যিবিলাক মানে গাঁৱলীয়া অঞ্চল সেইবিলাকৰ পৰাই যায়। চহৰ, এইটোতো এটা চহৰ হয় না ডাঙৰ তাতে
আপুনি কৈ আছে কি গুৱাহাটীত যিটো চবজি বা খেতি-বাতি কৰা যিবিলাক চাউল, আটা যিবিলাক যায় সেইবিলাক মানে গুৱাহাটী ত চাৰিওফালে যিবিলাক গাওঁ অঞ্চল আছে সেই
অ গাওঁ অঞ্চলত অ
হয় হয় সেইটো কৈ আছে আপুনি, ঠিক আছে হ'ব কওক।
সেইটোৱে তাতে আকৌ এটা মানে সমস্যা কি জানা আপুনি? তাতে তেওঁলোকে আৰু ঘৰত ঘৰত কিবা জৈৱিক সাৰৰে কিবা ঘৰত কোনো সব্জি উৎপন্ন কৰিব নোৱাৰে। তেওঁলোকে অকলে বজাৰৰ পৰাই কিনি আনে চব্জি বিলাক। নাই এইবিলাক বেছিভাগ আজি কালি মানুহে ৰাসায়নিক সাৰৰে চব্জি বিলাক উৎপন্ন কৰি থাকে।
হয় হয় হয় আপুনি এই কথাটো যিটো কথা ক'লে আপুনি এইটো চাওক, আপুনিতো গাঁৱত নাথাকে সৰু হ'লেও টাউন হয় সেইটো ত' আপুনি এইটো কথা আপুনি ভাব-ভাবিব পাৰে যে আপুনিটো কিনি খাব লাগে বজাৰৰ পৰা, আপুনি আগতে বজাৰে গ'লে এক এটা বস্তু আপুনি চাব যিটো বস্তু ডাঙাৰ ডাঙাৰ চিকচিকা দেখা পায়, ধুনীয়া দেখা পায়, সেইটো চবজি আপুনি কিনিব নালাগে। কিয়নো সেইটো চব্জি ৰাসায়নিক সাৰেৰে বনাই থাকে। আৰু যিটো চব্জি আপুনি দেখিব কেতিয়াবা কেতিয়াবা গাঁৱৰ লোকেল মানুহে লৈ যায়, এইটো চব্জি চিকচিকীয়া নহয়, ডাঙৰ নহয়, সৰু সৰু হ'ব পাৰে, দেখিবলৈ ইমান ধুনীয়া নহ নহ'ব পাৰে, সেইটো চব্জিত ল'ব লাগে। যিটো বেছি ধুনীয়া দেখা পায়, ডাঙৰ ডঙাৰ দেখা পায়, চিকচিক দেখা পায় এইটো পাইকাৰী আনিয়ে থাকে সেইটো ল'ব নালাগে। সেইটো আপুনি দেখি অ ল'ব লাগে।
সেইটোৱেই আম আমাৰ লগত কিবা আজিকালি মানে বেছিভাগেই নাজানো ন। উ বেছি ভাগ মানুহে নাজানে এইটো মানে লোকেল হয় নে ৰাস উৎপন্ন কৰিছে আজিকালি মানুহে মানে গম নাপায় দেখি পেলাই গম নাপায় তথাপিও বেছি ভাল এইটোয়ে যে ঘৰত উৎপন্ন কৰিলে। এইটো মানে স্বাস্থ্যৰ পক্ষে ভাল মানুহৰ আয় আয়ুৰ টো দীৰ্ঘ জীৱী হ'ব
হয় হয় হয় হয়, সকলোৱতো উৎপাদন কৰিব নোৱাৰে সকলোৰে মাটি নাথাকে কোনোবাই কোনোবাই এনেকুৱা আছে সকলো বস্তুই কিনি খাই থাকে।
উম এই যেনেকুৱা আপুনি বজাৰত গলে বজাৰত যদি যায় আপুনি আপোনাৰ যদি ভোক লাগে। কেতিয়াবা আপুনি কি কৰিব। তেতিয়া বজাৰত যাব চাহৰ দোকানত চাহৰ দোকানত গৈ পেলাই চাহ খাব তাৰপিছত এটা দুটা পৰটা খাব এইবিলাক খোৱাটো এইটো ভাল নহয়।
হয় হয় হয় আচলতে আমি আগতে আচলতে আমি আগতে এনেকয়ে কৰিছিলো বজাৰত গলেই পৰঠা পুৰি নহ'লে চিঙৰা নহ'লে চাহ এইবিলাক খাইছিলো এতিয়া অলপ কমাই দিছো কমাই খিনি এতিয়া গ'লে কল পায় কল খাই থাকো এটা দুটা মান নহলে এনেকুৱা যি যিবিলাক ফল আছে। মানে আম খাই থাকো নহ'লে এটামান আপেল লৈ কাটি খাই থাকো।
উ এইটো খালে আপোনাৰ মানে শৰীৰিত কিবা অলপমান শক্তি দিব আৰু আপুনি মানে শৰীৰটো চলিব ভালদৰে কাম কৰিবলৈ সক্ষম হব।
হয় হয় হয়,
সিটোৱেই ফল-মূল মূল খাব লাগে এইবিলাক কিবা বজাৰৰ বনোৱা চব্জিবিলাক মানে খাদ্য খাবই নালাগে কিয়নো এইবিলাক যে বনাই তাতে তেওঁলোকে তেল যিটো আছে।
হয় হয়,
উ খাৰুৱা তেল যিটো কয় সেইটোত তেলেৰে মানে এসপ্তাহ দহদিনমান সেইটো তেলেৰে কিবা কয়। অ বাৰু মানে কিবা কয় এইটো
আপুনি যিটো কৈছে। মানে এটা তেলেৰে তেলেৰে ভাজি কৰি ৰাখি দিয়ে ৰাখি দিয়ে এই এইটো এয়া মোৰো এয়া মাহৰ হব পাৰে দুমাহৰ হ'ব পাৰে চল্লিশ দিনৰ হ'ব পাৰে। ইমান আগৰ তেল থাকে সেইটো।
অ সেইটোৱে সেইটোৱে তেল সেইটো তেল দি আকৌ কিবা বনাই চিংঙৰা, পৰঠা।
হয়-হয়। ইহঁতেতো পেলাই নিদিয়ে, তেলটো পেলাই নিদিয়ে, এদিন দুদিন ভাজি পেলাই নিদিয়ে ৰা ৰাখি দিয়ে, সেই ৰা ৰাখি দিয়া তেলটোতে তেলটোৰে বনাই থাকে। হয়-হয়। নতুন তেল মিহলাই আকৌ বনাই থাকে।
এনেকুৱা কৰি